কি কৰি আছে?
এনে মোবাইল চাই আছিলো, তুমি কি কৰি আছা?
মই এনেই ৰাস্তাতে ৰখি আছো।
অ'
কিবা খালা?
অ' ভাত খালো, তুমি খালা?
মই চাহ খাইছো।
অঁ
কলেজত নোযোৱা নেকি?
কলেজত যাম অলপ দেৰিকে কাম অলপ আছে। কালি একজাম শেষ হৈছে বাও উম। এবাৰ বিয়ে। তোমাৰ কলেজ নাই নেকি?
নাই ময় বাদ দিলো।
অ', খবৰ খাতি ভাল আৰু?
ভাল তোমাৰ ভালেনে?
অঁ আছোঁ ভালে।
কি চবজিয়ে দি ভাত খালা?
কি চব্জি মানে এ পটল তাৰপিছত দালি আৰু কণী।
অ'।
অঁ, তুমি কিহে দি চাহ খালা?
খাই দয় চাহ খালো খলা চাপৰি পিঠা।
অঁ বাকী ঘৰত ভালে আছে আৰু? উম।
কেইটামান বজাত জাবা কলেজত?
কেইটামান মানে দশটামান বজাত যাম লগৰবোৰও আহিব। সিহঁতক লগ কৰিব লাগিব। ইণ্টাৰ্ণশ্বিপ এটা কৰিম যে। হেল লগ এ আমাৰ কলেজৰ পৰা দিছে স্কুল এখনত পঢ়াবৰ কাৰণে। একমাহৰ কাৰণে।
অ'।
এই সেয়াই যাম আৰু গোটেইবোৰ। হম
ইণ্টাৰভিউ কিহৰ ইস্কুলৰ?
অঁ, এয়া দনদোৱাৰ জে এম ভি স্কুলখন।
অ'।
পঢ়াব লাগে একমাহৰ কাৰণে।
অ'।
সেয়াই যাব লাগিব তাত।
তুমি ক'ত আছা এতিয়া?
আছো ৰাস্তাতে আছো।
অ'।
হেল্ল'! বিঘা ক ল মই
হেল্ল'।
হেল্ল',
অ, 'কোৱা।
তুমি কত আছা। মানে ঘ কাম কৰি আছিলে আজি মাইনান স্কুলত বস্তু লৈ য দিছিলে ঘৰৰ পৰা এয়া দি আছিলো কাম কৰি আছিলো পাছত তোৰ মই তই ফোন সোমাল আৰু কথা পাতি আছো। আলু পিয়াজ পাছত নেমু পলসা বস্তু যি পাই লৈ যাব দিছে।
কলে
স্কুললৈ লৈ যাব দিছে কিবা বলে পাতিব আজি।
মতে কিবা আছে নেকি?
আছে চাগে সেয়া লৈ যাব দিছে সেয়া লৈ গৈছে।
আহ গম নাপাওঁ নহ'লে।
মইো গম পোৱা নাই কৈছে আৰু।
অহ। আকৌ বেমাৰ যে এই কেইদিন গাটো ভাল নাই।
কি হৈছে?
জ্বৰ, চৰ্দি।
অ, ' ঔষধ খোৱা নাই নেকি?
খাইছো ঔষধ ভাল হৈছে আগতকে অলপ। হলেও ইমান। টা ভাল হোৱা নাই আৰু।
কাঁহ হৈছে তুলসী পাত, আদা খাবাচোন।
অ খাব লাগিব কাঁহটো মানে কমকে হৈছে কিন্তু চৰ্দিটো বেছি আৰু।
এ তোমালোকৰ ঘৰত কোন কোন আছে?
মা, ভাইটি, মাইনা। তোমাৰ?
মোৰো মা তাৰপিছত দাদা। হবা।
তুমিয়ে সৰু আৰু।
অ মই সৰু আ তুমি ডাঙৰ?
উম মই ডাঙ হয়।
অহ।
বাকী ঈদত খেল চেল চাব গৈছিলা নে নাই, ফুৰিব চুৰিব গৈছিলা নে নাই কৰ'বাত?
ঈদত এনে ফুৰিব গৈছো বহুত জেগা।
উম।
পাৰ্কত গলো।
অহ।
তুমি যোৱা নাই ফুৰিব?
মই গৈছিলো আইতাহঁতৰ ঘৰত গৈছিলো।
অ।
খেল চাব গ'লো তাত খেল বোঢ়া, ডেকা তাৰপিছত বোৱাৰী মানুহ সকলোৱে দিছে, মোকো দিব দিছিলে মইহে নিদিলো।
দিব লাগিছিল।
নাই ঘৰতে খেল নেদিলে এতিয়া বেলেগৰ গাঁও সেইটো কাৰণে নিদিলো আৰু খেল।
অহ। আমাৰ ইয়াতো হৈছে, নিজৰ গাঁৱত এ দিছো আৰু।
পাৰিছ নে নাই?
নাই ইমানটা পাৰা নাই খেল হাৰিলোৱে বেছি।
অ।
মানে আগতকৈ আগত নেখেলি, নেখেলি এতিয়া মানে খেলিব নোৱাৰা হৈ গ'লো আৰু।
তে যে এতিয়া।
অ, ' ভাগৰ লাগি যায়গে অ'।
উম, আগতে তেও খেল চেল পাতিলে ভাল লাগে। কিন্তু তাত ভাল লাগিছে দেই চবে খেল দিছে পাছত, চব খেলে হৈছে।
অহ। আমাৰ ইয়াত পাতিছে থুল মূলকে, হে কাবাডী তাৰ পিছত এনেকে পাৰ পুখুৰী কিন্তু খেলিছো, কিন্তু জিকিব নোৱাৰিলো আৰু। হাৰিলো
উম, মাথোন দও পাতিছিলে তাত মাথোন দৰ চাইছো ইমান সৰু সৰু ছোৱালী মাথোন দ দিছে, ত' উশাহ চোশাহ লব পৰা নাই ইমান
উ, বহু কষ্ট হয় মাথোন দত।
উম। সা-সাত বছৰ চলিয়ে মাথোন দ' দিছে, ইমান বেয়া লাগিছে।
এয়া ইমান সৰু।
ৰাস্তাতে ৰখি চাই আছো। মুখেৰে উশাহ ল'ব পৰা নাই, এনেকুৱাও কষ্ট হৈছে ইয়াত। বহুত দূৰৰ পৰা দিছে, কলেজৰ মূ খবা দিছে আৰু ফিল্ডলৈ দিছে।
অ'।
দেখিয়ে বেয়া লাগিছে। হা।
অল কলেজৰ মুখৰ পা দিছে।
সেইটো নাজানো আৰু কলেজৰ মুখৰ পৰা দিছে বুলি কৈছিলে।
অ' আচ্ছা।
আকৌ লতাই খেল পাতিছিলে।
সেয়াতো লতাই খেল পাতিছে।
তাত লতাৰী খেল পাতিলে আমাৰ মামাহঁতৰ লৰাটোৱে ওঠৰটা টিকেট মাৰিছে, মামীয়ে চাৰিটা, বাইচটা টিকেটত লাগিছে দুটা। বাতি ছেট কাপোৰ ছেট, বাতি ছেট। এটাত লাগিছে এটাত কাপোৰ চিত। লাগিছে।
অ'।
এনেহে এইবিলাক নালাগে নহয়।
আমাৰ ইয়াতো লতাৰী খেল পাতিছে, কিন্তু ধৰি লওক ক্ৰিকেট এতিয়ালৈ হেৰি কৰা নাই দেওবাৰলে কৰিব বুলি কৈছে।
অ'।
দুখন কাটি থৈ দিছে, কি হয় আৰু নাজানো আৰু।
অ'।
পঞ্চাশ টকীয়া টিকেট আৰু।
তাত কাটিলে কাটি পেলাই নালাগে এনে বেকাৰ।
উম। এ মানে, দুটাহে লাগিব আৰু। বেছি নালাগে। হম
না তাৰপা, তাৰ পা পইচা কেইটা ওলাব লাগিব নে বস্তু কিনা?
অ' সেইবোৰে আৰু প্ৰগ্ৰেম পাতা খৰচটো ওলাব লাগিব সেনেকুৱাই আৰু।
উম।
থুলমূলকে পাতিছে আৰু, এ নিজৰ তাতে ৰাখি দিব।
অ' সিহঁতৰ কমিটি তাতে চাই কেনে ৰাখি দিব।
উম উম বহুত চালো সিহঁতে।
তাত যে
পিছে হেৰি, সেনা প্ৰগামত নাহিলা তুমি?
গৈছিলোঁ। ভাল লাগিছে যাই কেনে। বই
অ' ভালে লাগিছে। গায়কে ধুনীয়া গান গাইছে বাৰু।
উম। চাইছো, তিনটা বজালৈ চাইছো।
উম। আমি সিমান টাইমলৈ আছো, তিনটা দুটা বজালৈ।
উম একে শেষ কৰিহে আহিছো আৰু।
উম। এ ছাৰ এজনে গাইছিলে নহয়, ইক্বাল ছাৰ চিনি পাই জানো?
পাঁও চিনি।
অ' চাৰজনে গাইছিলে ভাল লাগিছে গানকেইটা।
চা চাৰে গাওঁতে বেছি ভাল লাগিছে।
অ'।
বা বাকী বিলাক, এইবিলাকে গাইছে যে, ইমান ভাল লগা নাই।
অ'।
তাকে তোমাৰ কলেজত যোৱা টাইম হলেই চাগে?
অ' হৈছে আৰু।
উম।
হ'ব দিয়া নহলে।
হ'ব দিয়া নহ'লে পাছত কথা পাতিম।
অ' পাছত পাতিম দিয়া।